তাক কি কলা তুমি জুলাই কথা?
অ জুলাই বোলো সেইয়া এই গৰম পৰে তোমাৰ বোলো জুলাইত তোমাৰ সেনেকুৱা নাইয়েই।
না তুমি আমাৰ এইফালে জন ব কি কলা?
এই হোৱাটছএপত কিবা এটা দিছো চোৱা চোন। উ
অলপ মানে ইছ্যু দি আছে এই কেইদিন মানে দুইদিন-তিনিদিন বহুত ইছ্যু দি আছে, যোৱাকালি মোক কি হৈছে জানা তিনিটা কাষ্টমাৰক ফোন লগাইছিলো, কাষ্টমাৰৰ লগত কথা পাতি বাছ এক মিনিট পিছত মোৰ ফোনটো কাটি দি কাষ্টমাৰ পিছত তোমাৰ বোলো মই ফোন কটা নাই। অ বোলো ম‌ই কটা নাই কোম্পানী কমপ্লেইন দিলো, কাষ্টমাৰ কে চাৰ্ভিছ সুধিলো মোৰ এপত কিবা নাম্বাৰ কিবা ৰিচাৰ্জ-টিচাৰ্জ হৈছে নে নাই, সিহঁতে ক'লে ৰিচাৰ্জটো আছে তোমাৰ এপটোত কিবা প্ৰব্লেম চলি আছে মেইনটেনেঞ্চ কৰি আছে দিন পিছত কৰিবা এনে-এনে কালি মই গৈছিল গম পাইছা পইচাও কাটিলে, ৰিচাৰ্জটো শেষ হ'ল, ৰিচাৰ্জটো কৰিব লাগিলে পইচা আজি ৰাতিপুৱা
উম ঠিক আছে বাকী কোৱা তুমি কত? হা!
মইতো আৰু বিদেশত গৈছোঁ ডুবাই, আবুধাবি পলেণ্ড।
অকলে গৈছিলা?
অ কোনে কৈছে? এই তিনিটা এমতি তিনিটা ইণ্টাৰ্ণশ্বিপ কৰিব গৈছো, তিনিটা কাউন্ট্ৰীত তিনিটা ইণ্টাৰ্ণশ্বিপ পাইছোঁ।
অঁ!
ইণ্টাৰ্ণশ্বিপ কৰিলো, ঘূৰিলো ফুৰিলো মজা কৰিলো।
ক'ত ক'ত গ'লা বাকী?
ডুবাই আবুধাবি আৰু পলেণ্ড আৰু ডুবাইৰ কাৰণে গল্ডেন